হেল্ল
অ কি খবৰ
ভাল তোমাৰ
আলাই দিয়া কি কৰিছা
এনেই তুমি
মই এনে আছিলো
অ
চা খালা
উম হেল্ল তুনে
হালো দিয়া
লাঞ্চ হৈছে ন ডিনাৰটো বনাইছে
ময়ে বনাই আছিলো হ'লে আৰু
অ
তোমালোকৰ হল
নাই বাৰটাত বনাই আমি দেৰি অ দাদাবোৰ মানে দেৰিকে আহে
অ দেৰি হৈ নাযায় বাৰটাত খাওতে মেলোতে
অ হয় বাট কি কৰিবা দাদাই মানে লেটকে আহে
অ অ অ
উম আৰু মানে বনা হল হৈ কিনে মানে নাখায় বনাব লাগে মানে
অ ঠাণ্ডা হৈ যাই যে
অ অ অ
উম
আঞ্জাটো মানে বনাই দিয়ে
উম উম ভাত বনোৱাই থাকে
উম উম
অ'।
উম।
বাকী ভালে আছা?
ভালে। আৰু ফ্ৰেছাৰ্চ আহি আছে জানানে?
অ' তাকে। কি কৰিম বুলি ভাবিছা?
উম, কি কৰোঁ একোৱে নকৰিম। কি পিন্ধিবা?
মই কিনিম নেকি।
উম, বহুত দাম লয় ন'?
মেখেলাচাদৰে কিনিম, কমতে হয়।
উম, আমাৰচোন চাৰি মইচোন চাৰিয়ে, চাৰি বহুত দাম যদি তুমি ভাল চোৱা ন' বহুত লয়, উম। ফ'ৰ থাউজেণ্ড, ফাইভ থাউজেণ্ড। অ' চাৰি হাজাৰ, পাঁচ হাজাৰ এনেকুৱা। যদি ভাল যদি দিলোৱা, একদম মানে নৰম নিচিনা
হা হা।
সেইটো বহুত লয়। এনে চাৰিয়ে পিন্ধিম। মই মানে মেখেলাত ইমান মানে নহয় মই।
অ' নোৱাৰা ন'?
উম, নোৱাৰো।
অ'।
ইণ্টাৰ্নশ্বিপটো কম্প্লিট হ'ল?
নাই ৰবা আজি দছদিন হ'ল।
অ' আৰু কিমান দছদিন ন'?
আৰু দছদিন। জল্দি শেষ হ'লে ভাল হয়।
অ'। আমাৰচোন শেষ হ'ল যেনে তেনে, চাৰ্টিফিকেটটো পালো।
অ' দিছে নেকি?
অ' নহয় নাই, আমিয়ে নিজে বনাই কিনে তাইক দিছোঁ তেহঁতে মানে চাইন কৰি আৰু স্টামটো দিছে। সিহঁতে ক'ত আৰু খৰচা কৰিব।
সেইটোয়ে নকৰে নহয়।
উম, নকৰে। আমি নিজে বনাই কিনে দিছোঁ তেহাঁতক।
উম, মানে কেনেকে বনাইছা?
মানে এডিট কৰিছোঁ।
অ'।
ইডিট কৰি কিনে ভালকে বনাই কেনে কম্পিউটাৰত ওলাইছো।
অ'। এতিয়াতো ফ্ৰী পুৰা।
অ' এতিয়া পুৰা ফ্ৰি, বাট এইটো কি তোমাৰ প্ৰেজেন্টেচনো কৰিব লাগিব নাই তাৰ তাৰ
সচ্চা সেইটো কি কৰিম?
উম, কি কৰিছা তুমি কি কি শিকালা, তোমাৰ কি এক্সপিৰিয়েন্ঞ্চ পাইছা, এইটো চব কৰি কিনে আগষ্টত দিব লাগিব আমাক।
সেইটো মানে কেনেকে দিম বুজিয়ে পোৱা নাই।
উম, ময়োচোন বুজি পোৱা নাই বাট মানে যেনেকে মানে বি এডত হয় না, বি এডত এনেকুৱা মানে। এনেকুৱা হৈ গৈছে এতিয়া।
তাকেই।
উম।
আমাৰো শেই হ'লে, হা, কোৱা?
আৰু আমাৰ ইউনিয়নৰ ইটো আহি আছে ন ইলেকচনতো।
ইলেক্সন অ'।
অ', কাক ভোট দিব বিচাৰিছা?
কোন বা উঠে এতিয়া?
অ'। যোনে উঠে ভালে উঠিব লাগে মানে জিতিব লাগে আৰু। উম, ইলেকশ্যন জিতাৰ আগত ইলেকশ্যনত জিতাৰ আগত এ মোক দিবাহা মোক দিবাহা এনে
অ'।
যেতিয়া উঠি যায় যেতিয়া পাই যায় পষ্টটো তেতিয়া তুমি চাবাচোন
সঁচা।
তুমি কোন আমি নাজানো এনেকুৱা, এনেকুৱা দেখাই।
সেইটোয়ে পাহৰি যায় কিন্তু মোৰ কেইজনীমান ফ্ৰেণ্ড আছে এনেকুৱা নহয় ৰবা। ভালে কিন্তু ভালকে মাত দিয়ে।
অ'। এইটোয়ে ভাল যে এনে কাক চাপৰ্ট কৰা এ আছো নে এজেপি?
উ
দুটা পাৰ্টি থাকে ন?
এ বৰ্তমানলৈ আছোতে আছো চাওঁ পিছলে চেঞ্জ হ'ব বাৰু।
অ', লাষ্ট টাইম মানে আছো জিতিছিল ন?
উম।
উম, উম, উম, আছো জিকিছে, এ ভী বি পি হাৰিছে।
উম।
চোৱা এতিয়া কি হয়।
অঁ', আমাৰ ক্লাছৰ পৰা কোনোবা উঠিলেও ভাল হয়।
অঁ'। আমাৰ ক্লাছৰ ছোৱা কোনে উঠে এতিয়া।
তাকে।
বেছি বুৰেছোন নুঠেই।
এইবাৰ বা কাক উঠাই সেইটোহে।
অ'। যোনে নুঠে বা কলেজৰ কাৰণে ভাল হ'ব লাগে।
উম। কলেজো আৰু তো কেইদিন মান পিছত কলেজ খুলিবই এডমিচনো আছে।
অ', তাতে আমাৰ পইচা টো লাগিবই।
তাকেতো ইমান ল'ব সাত হাজাৰ।
উম।
সেইটোও এটা প্ৰব্লেম।
অ'। চৰকাৰী কলেজতে পঢ়ি আছো ন এনেকুৱা লাগে।
অ', মই ইনকম চাৰ্টিফিকেট খন বনাব লাগিব।
অ'। যদি ইনকাম নহ'লে মানে তোমাৰ যে ৰাচন কাৰ্ড যে ইটো হলেও পায় উম, মই লাষ্ট টাইম ইটো দিয়ে কৰিছো।
আমৰ নাই অ'। এইবিলাক গাঁৱতহে পাই জানানে।
অ'।
ইয়াতে মানে নিদিয়ে ক'ব গ'লে।
উমম আৰু বেছি দিন নাই আৰু এনে গুচি যাব এইটো ইটো মাহতটো
অ ফিফ চছেমে পাম
উম
তাৰ পিছত আমাৰ ফেয়াৰৱেলো আহিব
অ এতিয়া প্ৰেছাৰৰতে চোৱাই নাচ কিবানে শিল্পী নাচিছিল ফেচচত
অ
উম কোনে চিংগৰত মতে এতিয়া কোন চিংগৰত মতে
সেইটো ঠিক হোৱা নাই এতিয়ালৈ বোলে
উম
কিন্তু আৰু এটা এটা কথা ইমান গৰমত এইবিলাক পিন্ধি যাবও নোৱাৰি
অ ছেপ্তেম্বৰত কৰিব লাগে জানা
ছেপটেম্বৰত নকৰে ন আগষ্টতে কৰে ইমান গৰম দিয়ে নোৱাৰি চাবাচোন
অ কিবা ফাউণ্ড্যন ডেও থাকে দুটাই লৈ অ অ ইটোৱয়ে ন বেলেগ বেলেগ কলেজ চাবা ফাণ্ডেশচন ডে টটো বেলেগ কে পাতে
পছা
আৰু এইটো বেলেগে পাৰে বাট আমাৰ দুটে লৈ কিনে এটাই কৰি দিয়ে আৰু কিমানলৈকে চাৰিটালৈকে
উম উম
তাৰ তাৰ আগত না যাব
কাকে ু কিি যে কৰে ন
বাট এইটো ভালে ছোৱালীৰ কাৰণে চাই চাৰে বেছি বেছি দেৰি হলেতটো বেয়া ন সেইকাৰণে যদি কালি মানে কিবা বেয়া হৈ গলে মানে বেয়া হৈ যাব এইটো মানে আাৰ ফ্ৰেচাৰছটোে বন্ধ হৈ যাব
সেইটোয়ে
সেইকাৰণে ছাৰে কিবা চাই কিনে এনেকুৱা কৰিছে
আৰু আমাৰ যে কলেজত ড্ৰেছটো চেঞ্জ কৰিলে ন
অ এইটো ন এ আমি যেটো পিন্ধি চুইটয়ে ভাল হয়
এইটো বৰ ধুনীয়া হয়তটো এইটো কি পিংক কালাৰ দিলা আমাৰতো ইমান ধুনীয়া লাইট কালাৰ টো ন ডাৰ্কটোাল নেদখি চাবাচোন ব্লুৰ লাইটটো ধুনীয়া লাগে
অ এইটো কি দিছে
আছা মানে কলেজখন এটা এটা নতুন নতুন কিবা কিবি কৰি আছে
অ ছাৰে ভাবি আছে আমি মানে কলেজ ডভলপমেন্ট ল যাওঁ এনেকে ভাবি আছে চৰোনী এতিয়া ৰিটায়াৰমেণ্ট নাই
কেতিয়া আছে
ছাৰক দেখি কেনে লাগে কি ছাৰৰ এতিয়া ৰিটায়াৰমেন্ট নাই
আচ্ছা
ছাৰে এনেকে ভাবি আছে কি মানে কলেজৰ নামটো অলপ যায় আগত যায় ডেভলপমেন্ট কিবা আহে কিবা উন্নতি কৰে এনেকুৱা সেইকাৰণে ড্ৰেছ বোৰো চেঞ্জ কৰি দিছে ইউনিফৰ্ম বোৰো
তাকেতো,
উম, ইটো অকল এ এঘাৰ আৰু বাৰ মাহ এইটোৰ কাৰণে চেঞ্জ পৰিছে ন নে চবে
চবে মানে আমি ন নিপিন্ধো
আমি নহয় অ, অ, আমিচোন লাষ্টে
চতে পি
আচ্ছা,
তোমাৰ হেৰি আছে নে নাই পেট আছে নে নাই কিবা
পেদ মানে?
মানে এইয়া ডগ কেট
নাই নাই
নুপুহা?
উম উ ভয় লাগে, বহুত উ ভয় লাগে হ
মেকুৰী একদম মোৰ লগতে শুই থাকে
উম, মই বহুত ভয় পাওঁ
একো নহয়, এবাৰ ৰাখি চাবা
উম, এতিয়া চোন কম্পিউটাৰ ক্লাছটোও লৈছো ন
উম,
উম, চলি আছে এ বি চি এটো লৈছো
উম,
উম, তাতে আমাৰ মানে কৰ্চটো থাৰ্টি থাউজেড এনেকুৱা
অ', গৈ আছ নে
অ', যাও
সদায়
উম, তিনিদিন লৈছো সপ্তাত
ক মানে কেইটাৰ পৰা কৰাই
কৰাই নহয়, তোমাৰ তোমাৰ ইচ্ছা তুমি কেইটাত যোৱা
অ', -
আমি এনে মানে দুটাৰ পৰা কৰো চাৰে তিনটালকে
কোন কোন যোৱা
মই আৰু মোৰ এটা আছে লগৰো
অ', অ'
হয়
ঠিকে আছে
উম' বাত তোমাৰ লেপটপ হলে ভাল জানা।
অ'
তুমি কি শিকি আহা তাৰ পৰা চেণ্টাৰৰ পৰা তুমি ইয়াতে কৰিব পাৰা।
অ'
নহলে পিছত যাই কিনে চবে মানে পাহৰি যায় ন এনেকুৱা হৈ যায়।
অ' সঁচা কিন্তু
উম'
লেপটপটো থাকিলে নিজৰে মানে প্ৰেক্টিচ হৈ থাকে।
অ' কৰিব পাৰা এনেকুৱা মানে তুমি চেণ্টাৰৰ পৰা শিকি কিনে আৰু ইয়াতে কৰিব পাৰা এনে অ' প্ৰেক্টিচ
উম' তোমাৰ হেৰি উইকেণ্ডত ফুৰিব যোৱা প্লেন কি?
নাই
একো কৰা নাই ঘৰৰ পৰা
ওহো।
আমাৰো
একোৱে কৰা নাই।
ফুৰিব যাই ভাল লাগে ন' অলপ ওলাই গলে।
অ'।
ওলাই যোৱাই নহয় ন'?
অ' গ'লে ভালেই কিবা মানে হ'ল আৰু বাট ক'ত যাবা। ইমান মানে ৰ'দ দিছে ন
উম।
ৰাতিপুৱা বাৰিচ আৰু অলপ পিছত ইমান ৰ'দ।
ৰাতিপুৱাৰ বতৰটো কিন্তু ভাল লাগিছিল।
অ' পুৰা অ' বৰষূণ দিছিল।
উম।
আৰু এতিয়া কেনেকুৱা কৰিছে মানে তাৰপিছত ইমান ধূপ। ইমান ৰ'দ দিছে।
উম, সেইটোৱে।
দিয়া ভাল লাগিল।
অ' ঠিক আছে দিয়া, আকৌ কেতিয়াবা ফ'ন কৰিবা।
অ' দিয়া।
অ' দিয়া, বাই বাই।
বাই বাই।
হু।